কি কৰি আছ?
এনেই বহি আছোঁ। নেটৱৰ্ক নাইকিয়া, ভিতৰত কথা পাতিবলৈ নেটৱৰ্ক নাই, ভিতৰত নেটৱৰ্কে নাই।
অ', সেইটো কথা। মই বহি আছো বাম দিনটো মাটি ৰুবলৈ গ'লো, গৈ ভাগৰ লাগি আছে। চে ভৰি হাতো কিবা বিষ বিষ উঠি আছে।
অ', বিষাবতো আকৌ, আমাৰ ইয়াত ৰোৱা পিছতো বিষাইছিলে নে নাই?
কঠীয়া তোলাৰ পিছত, কঠীয়া মানে আমাৰ এইকন কঠীয়া, কঠীয়া আৰু, হেৰি কঠীয়া মানে তেনেই একোৱে নাই।
নহয় আমাৰ, আমাৰ ইয়াত ৰোৱাৰ কথা কৈছোঁ, ৰোৱাৰ পিছত।
নাই, ইমান নাই বিষোৱা।
অ', অ'।
বিষাইচে আও অকমান।
অলপ বিষাবই আও পাছত ছোৱালী কাইলে যাব চাগে।
ছোৱালী আহিব নেকি? অ', চব আহিবিনে?
কোন কোন জাই জানো চাওঁচোন।
অ', অ'। আগ বেলাই গুছি হা?
মোকো যোৱা কথা কৈছে, তাৰপিছত মইও যাবলৈ বোলো মই ইমান বেয়া পাইছোঁ মুখখন বোলো বহুত হেৰি হৈ গৈছে নহয়।
অ', বেয়া হৈ গ'ল যে, এ আগবেলাই গুছ গোটেইকেইটা গুচি যাব লাগে, থকাকে পিছত এদিন আহিবি
উম, থাকিবলৈ মই এতিয়া নাযাওঁ পিছতহে যাম আও।
অ', থাকিবলে হেই ভিন্দসতি পিছতে দুইটাই এদিন গুচি আহিবি, অকনমান ভাল হৈ ল'।
উম। দেতাই কৈছে হেই হে কি ৰুবলে যোৱা লাজ কৰিব নালাগে, মোৰ লাজ কৰি ৰোৱাৰ কথাটো লাজ নাই লগা। কিন্তু মুখখন যে বেছিকে বেয়া হৈ আছে হেকাণেহে বেয়া পাইছো বোলো, বেয়াহে
অ', ইমান ধুনীয়া জনী হৈ গৈছিলি হেই হেইকিদিনত, এতিয়া ইমান তৎক্ষণাত হেই ৰ'দে পুই পেলাই হেই হৈ গুছি গ'ল আকৌ ফোহাও উঠিছে।
তাৰ পিছত মই বোলো এ ৰোৱাটো লাজ কৰা হেতেনে বোলো মই ষ্টেটাছত ফেচবুকত দিয়ে নাথাকো। ৰুবলৈ লাজ নালাগে যিকোনো মানুহ, ভালহে পাওঁ আজিকালি দেখুন, আগতেহে বোলে খেতি কৰে এনে
অ', খেতি কৰো বোলে, মাতি ৰুবলৈ যাওঁ, আজিকালি চখ। এতিয়া আমি আমা মো গালি পাই আছে, তুমিনো কিহপা এইবিলাকত সোমাই মৰিচা আও বোলে মাটি অণমান মই ৰোৱনী লগালোঁহেঁতেন।
কালি কিমান খং, হে এই নটা বজালৈকে হেই হেতৰ পথাৰত ৰ'দত ৰুই আছো, তাপা তিনিটাতে উঠিলো, তাপা আমা ঘৰ ৰুবলে হে দিয়ে নে, নালাগে, নালাগে এইকণ পিছত আবেলি ৰুম। তিনটা বজাতে উঠি তাই ৰু উঠি গৈছে হেই ৰুবলে, এই এতিয়ালৈকে এ-এই ৰ'দত মাটি ৰুই আছে একো হেৰিয়ে নে হোৱা নাই। গালি পাৰি আছে।
সেই তেনেকুৱা হয়তোন আক' সেই ঘৰত মতা মানুহ বোৰে বেয়া পায়।
অ', সেহেতি কৈছে তোৰ ঘইণীহে মৰিব আৰু বাকীবোৰ চব হেৰি
আৰু হেৰি ঘৰত ঘৰত থকা বিলাকৰ বেছি চিন্তা হৈ থাকে।
অ'। এ হেৰি আকৌ আমি ইমান নকৰা যে।
সেইটো কথাটো।
উম, সেইকাৰণে অকণমান হেৰি পাই আৰু।
উম, সেইটো আমি বেছিকে নকৰা কাৰণে বেয়া পায়।
অ', সেইটো হৈছে তাৰপৰা হ'লেও ভালে লাগিছে লগৰবোকৰ লগত গৈছো কাইলৈ দিন টো নুৰুও আকৌ পৰহিলৈ যাম
চবে যায় কাৰণে গৈ ভাল লাগে।
ভাল লাগে আমাৰ মানে হেৰি হৈছে ৰাতিপুৱা আমি চাৰিটা তিনটা চা তিনটাতে যাও নহয়। যোৱাৰ পিছত মানে হেই সাতটা চাৰে সাতটা আঠটালৈ আমি গুচি আহো।
অ', আজি কিন্তু বতৰটো ভাল আকৌ। হয়, নহয়? গৰম গৰমটো আছে বা টা মান বজাৰ পিছৰ পৰা কিন্তু অলপ গৰম আছে।
আজি দিনটো আজি দিনটো পথাৰতে থাকো বুলিলেও আমনি নালাগে।
অ' বাট চাই আছে নেকি বতৰটোৱেও।
উম।
তেনেকুৱাহে লাগিছে আৰু। আৰু বেলেগৰ যে ইমান আছে বুলি ক'লেতো কিবা কিবিহে লাগিছে।
তাকেহে, আমাৰ এই কাষৰ ঘৰৰ সেই ল'ৰাবোৰ গুৱাহাটীত পঢ়ি আছে নহয় কিবে টাও আহিছে আহি এখন পিত, পিত পাত, পাত হুলস্থূল গোটেই।
অ'।
হেৰি হুলস্থূল এবোৰ পিত, পিত পাত, পাতকে ঘূৰি ফুৰিছে গোটেইবোৰ। ইটো আহিছে সিটো আহিছে মুখত সোপা দি, দি।
উম।
তাৰপা সেই আমাৰ মায়ে বৰ ধুনীয়া খৰিচা বনাই নহয় কাইলৈ কাট
অ', কাইলে অ', কা অ' কাইলে দি পঠিয়াম বাৰু, কাইলে দি পঠিয়াম বাৰু যদি মই নাযাওঁ।
তাৰপা তাৰ অকণ দি পঠিয়ালে হ'ল মই আকৌ ডাঙৰ গাজটো দি পঠিয়াম।
অ', অ', হ'ব দি পঠিয়াম বাৰু মোৰ মনত থাকিলে, আকৌ এবাৰ কৈ দিবি খালি পিছত।
অ', অ', হ'ব।
অ'।
তাৰপিছত সেই ভাত, ভাত পানী কিহে বনোৱা হ'ব।
আজি, আজি মই বোলো মই বোলো হেৰিকে খোৱাওঁ আজি মাংস।
অ', মাংস হেৰিয় মাংস।
অ', দেতাৰ পইচাটো আজি দিলোঁ নহয় দেতা পেমেণ্ট কৰি দিলোঁ আৰু।
অ', অ', কিমান?
পাঁচশ।
অহ, বেলেগ ভাল পাইছে চাগে।
উম।
আমাৰ মানে হেৰি আ। আমাৰ মালিক নাই হেৰিয়লে গ'ল।
ক'তে গ'ল, ক'ত গ'ল?
হা, এই কি আছিলে নাম চমুৱা, চমুৱা। আমাৰ এই বাইদেউ ছো চমুুৱা বুলি কয় জেগাকন, আমাৰ বাইদেউ ছোৱালী এজনী মানে বিয়াত বিয়াৰ কথা বতৰা চলিছিলে।
অ', অ'।
কৰ্ট মেৰেজচ কৰিবলৈও হৈছিলে গে, বেলেগ এটালে গুচি গ'ল নহয়!
অ', অথনি শুনিছিলোঁ কথাটো অকমানকে!
অ'। তাৰপিছত এতিয়া মানে তালে খবৰ এটা ল'বলৈ গৈছে। মই বোলো কিহৰ খবৰ ল'বগে লা গে বেমাৰ হৈ পৰি থকা নাই নহয়!
তাৰ চাগে সেইটো আ-আ-আগপা চাগে, আগপা বেলেগৰ সেইটোৰ লগত তাৰমানে তা হেৰি আছি
আছে এ, এসপ্তাহ মানৰ আগত এই চাবলৈ যোৱা ল'ৰাটোৱে মোবাইল এটা দি থৈ আহিছিলেগেহে, চাবলৈ যোৱা ল'ৰাটোও মানে ইমান ধুনীয়া নহয়! কাম কৰি খোৱা সৰুৰ পা, ঘৰ মানে বিয়া পতা আগত তেই মস্তকে ঘৰ বনাই ভিতৰে লেট্ৰিন, বাথৰুম পানী-চানী চব কিলিয়াৰ মানে একো কৰিব নালাগে মানে কষ্ট।
অ', খালি এতিয়া তা, খালি সেইটো চাবলে যাব নালাগে আৰু মানে কথাটো সেইটো। নিজে লগতে, সেইবোৰ ভাল , ভাল-চালো পাই থ'ব লাগিব কাৰোবাক মানে।
সেইটোৱে। সেইটোৱে কথাটো সঁচাকে, মানে একদম সঁচা দেই গুচি গ'ল নহয় বৰ
উম, আগতে, আগতে আগতে অ', আগতে কাৰোবাক লগত কাৰোবাক ভাল পালে মানে একদম বেয়া কথা বুলি ভাৱে আৰু জীয়েকে আমুকক ভালপায়, এতিয়া যদি ভাল নোপোৱাকে থাকে আজিকালি নোপোৱাকে থাকিলেহে, অ', তাইনো বাৰু ল'ৰা এটাও ভালপায় নথ'লে নে এতিয়া বু়ঢ়ী হৈ থাকিব।
শুইচনে নাই নিজেই।
অঁ সে
এতিয়া সেই, এতিয়া মানে বিশেষকে কি হৈছে, সেই উম যিজনী গুচি গ'ল, তাৰ মাকজনীৰ ঘৰ ইয়াতে, এতিয়া মাক এবাৰ ইয়ালৈ কেনেকে আহে বাৰু।
উম ঘৰত নহয়।
একদম মানে নাক-কান কটাতকৈ যদি নাযাৱ তই আগতেই ক'ব লাগে। কথা-চথা পাতি একদম মোবাইল-চোবাইল দি থৈ আহিছে, মোবাইলটো কেলৈ লৈছিলি?
অঁ, তই যদি বেলেগক পচন্দ কৰিছিলি, যাম বুলি ভাৱি আছিলি, মোবাইলটোলৈ লোভ সামৰিব নোৱাৰিলি মানে।
অঁ একদম বদমাছৰ শেষ মানে, হেৰি শান্তি নাই অ' ল'ৰা-ছোৱালীৰ পৰা আজিকালি।
উম সঁচাকে দেই, কেনেকুৱা যে লাজ লাগিছে ন। এতিয়া সোমাই আছে ভিতৰত।
অ' ভিনদেউ আহিলে?
উম, সিহ'তে চেঙৰালৈ গৈছিলে, মাংস আনিছে। আকৌ চুলি কাটিছে দুইটাই। তাৰ ছোৱালী নাই কটা, আমাৰ মতা মানুহ দুটাই কাটিছে।
অঁ মতা মানুহ দুটাই, অঁ অঁ।
তাৰপিছতে আহিলে আৰু, আহি পেলাই এটিয়া
অঁ কাইলৈ সেই গোটেই কেইটাই গুচি আহিবি, ভাত আৰু সেই ডিম বনাম আৰু, ডিমকে আনিম।
অঁ।
এই ৰাতিপুৱা পটককৈ মাছ, মাংস নাপায়।
নেপায়, নেপায় ন ক'ৰপৰা পাবি?
উম, এনেওঁ গৰম দিন, দালি বনাম টেঙা বনাম আৰু।
বজাৰ আছে কাইলে, বজাৰৰ বাৰ। আমাৰ এইগৰাকীয়ে ফোন কৰিছিলে নেকি আমাৰ?
মাৰিছিলে, মই ৰিচিভ কৰিবলৈ নহ'লে, মই সেই শুলো শোৱা নাই মোবাইলটো চাৰ্জত আছিলে। চাৰ্জ দি এই কাষৰ ওচৰৰ বোৱাৰী এজনীৰ ঘৰলে গৈছিলোঁ, সিহঁতে আকৌ বজাৰলৈ গৈ জেলপি আনিছিলে।
অঁ।
মাতি আছে নহয় ফোন কৰি, জেলেপী এটা থৈ দিছোঁ, জেলেপী এটা থৈ দিছোঁ বুলি।
অ' মই কৰিছিলোঁ তাইলে। তাৰ পিছতে তাই কছে, মই এইবাৰ তোলৈ লগাওঁ, তাই এনেকে ক'লে আৰু। বাইলৈ লগাওঁ বোলে, লগাওঁ চোন বুলি কৈছে। এ সেহ'তৰ বায়ে ব ঘৰৰ ফালে থাকে যে, তেতিয়া হেইফালেউ নেতৱৰ্ক পায় তাই, নহলে নেতৱৰ্কে নাপায়।
অঁ অঁ।
দোকানৰ ফালে আছিলে।
অ' সেইফালে এনেই সোমাই পেলাই সেইখিনিতো অকমান কৰিবগৈ পাৰে নহয়।
অ' সেইকনতে তাই নেটৱৰ্ক পায়, পিছফালে সেই ম'হকামনিত থকাতকে।
তা পা সিহঁতৰ চাহপাত টুকি হ'ল নে বাৰু?
অ' আজি হেইটো নুসুধিলো, কিন্তু ডাক্তৰ ওচৰলৈ গৈছিল আজি। কালি হ'ল চাগে। বাকী গেছ চেছ হয় যে ঔষধ দিছে হেনো খাবলৈ। তাৰপিছতে ভালকে থাকিবলৈ কৈছে আৰু তাৰপিছতে আৰু কিবা ৰখি থকা মানে তেনেকুৱা ঔষধ দিছে, একো নোহোৱা গেছ চেচ বেছিকে হয়।
তেনেকুৱা ৰখি থকা অ' ৰখি থকা তেনেকুৱা বেজি এটাও দিয়ে।
অ' কেই দিন পিছত হেনো দিব, কিবা হেনো কি বেজি দিয়ে নাজানো আৰু। তাৰপিছতে হেৰি কাহঁ হৈ থাকে যে তাইৰ, আকৌ কুল-কুলি কৰিবলৈও কিবা দিছে।
অ'। এই কাহঁটো তাই এবাৰ ইয়ালৈ আহিলে মই জৰাইহে দিব লাগিব! তাই আলজিভা দীঘল হোৱা কাঁহহে নেকি সেইটো?
জানো, তাৰপিছতে আকৌ মই কছো হা'লধিয়ে নিমখে দি কুল-কলি কৰিবলৈও কৈছো, পেতলৈ নিদিবি বোলো এনেকে কুলকুলি কৰিবিচোন যেতিয়াও ডিঙিটো ভাল লাগি থাকে।
অ' সেইটোৱে। আমাৰ ঘৰত আলহী আহিছে, আলহী তিনজন আলহী বহি আছে ডেকা।
উম।
উম, বহি নখ পালিচ লগাই আছে! পানী নখ পালিচটা আছিলে যে সেইটো লগ
অ' বা মতা মানুহ কেইটাই! আপুনি, আপুনি কাষৰ আলহী দুজন নেকি?
অ' কাষৰ এ গুৱাহাটীত যে পহি আছিল।
অ' তাকে, সেই দুজনলৈ অনুমানটো কৰিছো।
দু মানে, দুটাই আহে আইফোন ললে নহয়, কি ফুতনি নিও পাতটাই নিদিয়ে। আইফোনৰ অ', অ' আইফোনটোত বোলে একবি ফটো মই, নাই নাই।
উম তাকে! নিজেহে উঠিছে আউ।
নিজেহে উঠিছে, আইফোনৰ লেবেল দিওঁতে দিওঁতে খীনাই শুকাই অৱস্থাই নাই।
আইফোনত চাগে ফটো মাৰি মাৰি ছোৱালী বিলাকক দি আছে আউ।
উম, উম দি আছে ছোৱালী ধান্দা অকল, ছোৱালী পগলা হ'ল। উম। উম, ফোচ ফুচকেহে কৈ আছে।
অ' সিহতিও জানে মানে কথাটো।
অ' এতিয়াহে গালি পাৰিব! অকমান দেৰি পাছত। বাট বাকী সৰিয়হ আছে নেকি?
ই সৰিয়হৰ নাইকিয়া নহয়, তাহঁতৰ আছে নেকি?
নাই আকৌ, কাইলৈ যদি বজাৰলৈ যাই লৈ আহিবলৈ ক'লেই হ'লচোন।
মই বজাৰত পাব জানো এতিয়া সৰিয়হ?
কেলে নাপাব! পাচলি খাক গুটি দোকানতে পাব।
উম, কেইটামান কেইটামান পাব ছাগে সেইবোৰ।
ই সেহিতি ঢেৰ আনে, উলিয়াইহে থয় কেইটামান কেইটামান মানুহৰ কাৰণে।
উম, মই হেই এমুঠি কেই বাকি
আহিলে আনিলে লৈ আহিব ল আনিবলৈ খাৱলি বনালে দিবি।
অ'অ', হ'ব এই পালনে কাম। হ'ব তেতিয়াহ'লে দে। অ', অ', হ'ব দে আলহীক তই স শুশ্ৰুষা কৰ আৰু চাহ তাহ দে।
অ', অ', হ'ব। অ।